শুনিছ নাই।
শুনিছো ত‌ই শুনিছো নে নাই?
মানে শুক্ৰেশ্বৰ?
অ' এইয়া আমাৰ আধাৰ আছে হি। কি কৰি আছ?
কলেজৰ পৰা আহিয়ে জাবি।
কলেজৰ পৰা আহিলোঁ বাৰু আজি। শিকালে অলপ-চলপ। সিমানো নাই শিকোৱা কাইলৈ শিকাব বোলে। তাৰপিছতে কালি হোমৱৰ্ক দিব দিছিলে ন কৰিবলৈ তাৰপিছত কৰি নিনিলো সেয়া অকণমান খং উঠিছে আৰু আজি। তাৰাপৰা কৈছে কৰ বোলে এতিয়া তাৰপিছত কৰিছো। মানে ছাৰে যিকেইটা মানে ক'ড দি দিছিলে যে ন' সেইকেইটা মানে তোৰ হেৰি উম ইকুৱেশ্যনখিনি নোলায় মানে তোৰ, বাকী চব হেৰি হয় বস্তুখিনি খালী ইকুৱেশ্যনটো নোলায় গৈ। তাৰপা ছাৰো কৰিব পৰা নাই নেকি? তা চাই চাই দিছে আৰু হলেও পৰাগৈ নাই আৰু। কাইলৈ কি কৰে এতিয়া নাজানো? কাইলৈ পেনড্ৰাইব - চেনড্ৰাইব লৈ যাব কৈছে। কি কৰে এতিয়া?
পেনড্ৰাইভ, পেনড্ৰাইভ মানে তহতৰ গোটেই সেই লে কম্পিউটাৰ কম্পিউটাৰটে
হা?
তহতৰ গোটেই কম্পিউটাৰতে হৈছে মানে?
অ' চব লেপটপতে হৈছে বস্তুবিলাক। আমি হেৰি এইটো কি কয় এইটো লৈ মানে অ সুবিধা হৈছে আৰু বস টোতো, তে আমি চেঞ্চৰ লোৱা হ'লে বহুত কামোৰ খালোহেঁতেন। সেইটো এতিয়ালৈকে অহাই নাই চাগে। আমাৰ অকমান কৰি মেলি চাই এৰি দিয়া তাৰপিছত আমাৰ এ আজি এটামানতে এৰি দিলে আৰু ছাৰজন ভাল মানে।
অ'-অ'।
ইমান হেৰি কৰি নাথাকে, ফ্ৰেণ্ডলি মানে একদম। বেছি ডাঙৰ নহয়তো সেইকাৰণে, নাই নাই আ পাই আছে এজন, খালি ভাল আৰু চাৰজন।
তহঁতৰ এই চচমা পিন্ধাটো এইচ অ ডি নহয় জানো?
অ'- অ', সেইজন এইচ অ ডি। এ এবাৰ এইছ অ ডিয়ে কাম নাইকিয়া নিচিনাই আছে, আমাৰ এইটো নতুনকে এটা আহিছে যে দুটা অহা নাছিলে জানো? হাজবেণ্ড - ৱাইফ। সেইকাৰণে মানে এবাৰ অ প্ৰেক্টিকেলত কৈছোয়ে দেখোন আমাৰ প্ৰেক্টিকেল প্ৰেক্টিকেলত কি কৰি দিলে বুলি?
এ গম পাইছো গম পাইছো।
উম। আগতেও একেলগে কৰিছিলে এতিয়াও একেলগে পাইছে চাকৰি একদম। কপাল আৰু সেইখন।
অ তহঁতৰ হেৰি, এই উশাহ লওতে যে
উম।
দুইটা নাকৰ দুইটা ফুটাই কি খোল খোলা থাকে নে কিনো?
অ। দুইটাই থাকে তো দুইটা দি হাৱা সোমায়, কেলে তোৰ নহয় নি?
মোৰ এ এটা চাইডে বন্ধ হলে আনটো চাইডে খুলি যায় আকৌ ইটো চাইডে বন্ধ হ'লে আকৌ এইটো চাইডে খুলি যায়।
এনেই নৰ্মেলিও নে নে চৰ্দি হ'লে?
নৰ্মেল নৰ্মেল।
এ অ' এতিয়া আমাৰটো দুইটাই হয় দুইটাই দিয়ে যায় আকৌ দুইটাই দিয়ে ওলাই কিন্তু চৰ্দি হ'লে তোৰ এটা বন্ধ হৈ যায় আৰু তেনেকুৱা হয় মানে
চেম হাৱা সোমাইনে নে এটাত কম সোমাই এটাত বেছি সোমাই তেনেকুৱা
চেমে সোমাই হ'বলা চেমেটো সোমাই
অ মই মানে অলপ এব নৰ্মেল
তোৰ মানে কি এটা চাইডে সোমাই বেছিকে নে কি
অ মোৰ এব নৰ্মেল অলপ
এইটো কথা সেইটো চাই নেকি বস্তুটো এছ এছ চিত
অ চাইটো সেইটোৱে মেইন
অ গম নেপাও নহয় আজিহে গম পাইছোঁ এইটো
অ এ প্ৰায়ে নৰ্মেল থাকে কিছুমানতো এশটা ভিতৰত তোমাৰ এটাৰটো এব নৰ্মেল থাকে আৰু তেনেকুৱা
মই মই যেনিবা এশটাৰ ভিতৰত এটাতো আৰু
অ হাহঁ এই একো নাই পাই যাবি
এ পাই যাম বুলি নহয় মোৰ মানে নৰ্মেল আৰু এইটো মোৰ মানে এতিয়াহে কথাটো
একদম মজাছে তাৰপৰা আমাৰ বেগ অ গম পাইছো মই কৈছো যে হেৰি চাকৰি পাই গ'লে কৈছো আমাক বেগ চেগ লাগিলে পইচাবিলাক দি সেইটো কথা কৈছোঁ
মই পাম বুলি এতিয়ালৈকে ভবাও নাই বাৰু
পাবি পাবি
নহয় মই মানে গম পাও ন পৰিনিতা হত আছে বুলি
অই
ডিফ্ৰিকেল পইণ্ট আছে বুলি মই তোমাতে মানে ইমান হেৰি নাইকৰা কৰা নাই আৰু
একো নাই পাই যাবি পাই যাবি টেনচন নহী লেনে কা
ক'ত আছনো এইবোৰ টেনচন লোৱাই নাই এইবোৰ ক'ত আছনো তই
এই ৰাস্তাত ওলাই আহিছো বুলি কৈছিলোচোন বাকী
অ অ তাতে আছ খোৱা বোৱা কইলো মই শুই আছিলো নহয় গৰমতে উঠি গলো নহয় আকৌ গা ধুইছো আকৌ এয়া মানে ফেনৰ তলত বহি আছো আৰু এতিয়া
হে
এতিয়া ফেনৰ তলত বহি আছো আৰু এতিয়া ফেনৰ তলত বহি আছো বোলো
অঁ অঁ আজি গৰম দিছে কালিতকৈ বহুত গৰম ৰাস্তাটো ইমান ধূলি কলেজৰ গোটেই মানে বগা হৈ গৈছে চুলি তুলি একদম তো বহি হৈ যায় ধূলিত উম
ইন্টাৰ্ণশ্বিপলৈ যাওঁতে
অহ অহ
কলা পেণ্টটো পিন্ধি গৈছিলো ন গোটেই বগা হৈ গ'ল
অ এই এইখনত সেইদিনাখন লগৰ এটাই কোৱা মতে মানে তাত এ সেইকেইদিন খুব বতাহ হেৰি বৰষুণ চৰষুণ দি আছিলে ন বৰষুণ দিছে ৰ'দ দিছে তেখেতে কামটো কৰি দিলে ন তোৰ মানে হেৰি মাটিটো মানে একেলগে কৈ দিছে ন ইয়াত অতি বৰষুণ দিছে আকৌ কিবা ক কিবি হৈ গৈছে সেইকাৰণে মানে বস্তুটো উঠি গৈছে তোৰ সেইকাৰণে মানে আকৌ মানুহে কমপ্লেইন কৰি দিলে ন কমপ্লেইন কৰি দিয়াৰ লগে লগে মানে তোৰ সেইদিনাখন কিবাকিবি হৈ আছিলে লগৰতোৱে কোৱা মতে মানে তোৰ ন হাজাৰ ন লাখ টকা লোকচান হৈছে বোলে সেইদিনা সেইবুলি কৈছে উম এদিনত ভাবিছা টাইমতটো নোযোৱা নোযোৱাই লাগিছেচোন অ নায়েতটো আৰু এতিয়া যোনটোৱে বনাইছে সেইটো অকমান পইচা বেছিকে মাৰিব পাৰিব চাগে দেই কাৰণ আগতে অকণমান বনাই থৈ দিছে ন বস্তুটো
অ মই এতিয়া আকৌ দুই ই যোনটো ব সেইটো সেইটো কাটিব লাগে
অ হ'ব‌ও পাৰে নাজানো বাকি হেৰি আজি আমাৰ ইয়াত কৰ্মশালা দিছে এয়াই আহিছো ইয়ালৈ ওলাইমেলি তাৰ পিছত এ ঘৰলৈ যাম আৰু লাহেকে আমি দুশ দুশ দি কমিটিত সোমাই লৈ লৈছোঁ এনেই তোৰ মানে এহেজাৰ টকা যদি শিকিব লগা হয় এ লৰা চোৱলি ইমান অহা নাই আৰু লেপটপ অ লেপটপৰ জানো এই পইচা মিলিলে ল'ম আৰু কি হয় নেযানো অ তোৰতো তই কেতিয়া আহিবি মই তোৰতো দিব লাগিব নহয় তাকে ভাবি আছো কি কৰো
ল ল'ম আৰু কেতিয়াবা ইমান ইম্পৰ্টেঞ্চ নাই ন মই তাত একো নকৰোৱে এনেই পৰি থাকে
অহ অহ
মোক কেতিয়াবা বা এপ্লাই চেপ্লাই হলে তাত গলে ভাল হয় আৰু
অহ তাকে এই এ এপ্লাই কৰিব লাগে বুলি আৰু এ হেৰি ফিলি্ম চিলিম চাবলৈ ভাল হয় আৰু বস্তুটো উ
অ ফি‍ল্ম চিল্ম চাবলে ভাল আৰু
উম টাইমতো নোযোৱা নোযোৱা নিচিনা লাগি আছে কেলে আজি
টাইমটো চাই থাকিলে তেনেকুৱাই‌ লাগে চাগে আৰু দিনটো দীঘল যে
অহ অ উম ভাত চাত খালি নে নাই
ভাত খালো খাইছো অ তই
মই খালোঁ। ৰাতিপুৱা খুৱাই তাৰপিছত এই এতিয়া খাম আৰু আবেলি।
আবেলি তাৰপৰা আকৌ ৰাতি খাবি নে নাই?
অ' তিনি টাইমে মাৰি দিওঁ কেতিয়াবা। কেতিয়াবা তিনি টাইমে খাওঁ। উম' উম' উম।
ক কনে নালে কিনেনই
অ' খিনাইছে, কাইলৈ কাইলৈ মানৰ পৰা নহ'লে পৰহিলে মানৰ পৰা যাম আৰু এইটো হেৰিত দৌৰিবলৈ ভাবিছোঁ তাকে। কাইলৈ যাম, হেৰি কাইলৈ বজাৰ আছে ন তাত। সেই বজাৰত যাম, তেতিয়া মানে জোতা এযোৰ কিনিব লাগিব, চেগা এযোৰ। জোতা
ন থউচণ্ এই
অ' সেইয়া। নহ'লবা এযোৰে জোতা যে, এযোৰ হ'ম
চেগাটো কিমান লয়?
দু দুশ টকা বুলি কৈছিলে, ইয়াৰ আগৰবাৰ চাওতে দুশ টকা বুলি কৈছিলে।
এই এইটো অৰিজিনল চেগা নহয় চাগে তেতিয়া।
এ অৰিজিনেল নালাগে নহয় মোক, জাষ্ট দৌৰি থাকিব পৰাকেহে লাগে।
অ' অৰিজিনেলটো কম্পোৰ্ট পাই ন পিন্ধিলে।
সেইটো হয় বাৰু। তাতকে বজাৰত লোৱাতকে দোকানতে ল'ম নেকি? অৰিজিনেলটো পাবও পাৰো ন।
এই-এই আমাৰ এই টাউনত যে, এই স্পৰ্টচৰ দোকান এখন আছে। তাত অৰিজিনেলটো পাই হ'ব পায়।
তাত কিমান ল'ব?
মই অৰিজিনেলটো জনাত ফাইভ হানড্ৰেড বুলি শুনিছিলোঁ, মই এযোৰ ল'ব লগা হৈ আছে। হৈছে মানে মই এতিয়া মই মই ৰাণিঙৰ কাৰণে মোৰ কেম্পাচযোৰে হেৰি কৰো। চিলোৱা হ'ল।
অ' গম পাইছোঁ, মোৰ এযোৰে তাৰপৰা সেইকাৰণে কলেজত যাব লাগে যে, সেইকাৰণে চেগা এযোৰ ল'ম বুলি ভাবি আছোঁ মই।
মোক-মোক কেম্পাচযোৰ মোক কেম্পাচযোৰোতো মানে এইটো হেৰি পইচা অচুল কৰি মই পিন্ধিলোঁ আকৌ, তো তেতিয়াই লোৱা নহয়। মানে বহুত পিন্ধিলোঁ আৰু সেইযোৰ এতিয়াটো এতিয়া অলপ অলপ ফাটিব লৈছে আৰু।
পিন্ধাচোন ফাষ্ট চেমত নে ছেকেণ্ড চেমতে কিনা তেতিয়াৰ পৰা পিন্ধিয়ে আছো। এবছৰ হৈ গ'ল আৰু।
আৰু লাষ্টিং কৰিছে যে সিমান।
অ'হ সেইটোৱে।
এইটো এই ইস্পোষ্টৰ দোকানৰ পৰা কিনিবি তাতে ভাল।
অ' তাৰপৰা এই আমাৰ ইয়াত আছে নাই জানো? আছে কিন্তু দামী ধেৰ-ধেৰ, দাম দাম লয় ব্ৰেণ্ডেড যে বস্তুবিলাক। বেণ্ডেট বস্তু
অ' সেই অৰিজিনেল বোৰ দাম লবই ন।
উম' খালি একবাৰ পইচাটো দি মেলি কিনি ললে তোৰ পিছলৈকে দুইদিন মানলৈকে চলিব আৰু। ভালদৰে উম, সেইকাৰণে এবাৰে খৰচ কৰিব লাগে তাৰপিছত বস্তুটো বনি যায় ন, দিম
অঁ
খেতি বাতি নাই যোৱা নি? এ আমাৰ লগৰ এটা ইয়াত মই কৈছিলো দেখোন কৰ্মশালত আহিছিলো বুলি। ই খোলটো পালে মানে ৰখি থাকিব নোৱাৰে, ই তাৰ খজুতি হয় মানে বস্তুতটো, ই বজাই থাকে, উথনি মোক কৈ ছে প্ৰেক্টিচ এটা মাৰো। তাতে ৰ'দ এতিয়া গোটেই ৰ'দ দি আছে আওঁ মানুহ বিলাক পথাৰ পৰা আহিছে ন ভাগৰি জোগৰে। অকমান শুব লব, সি মানে টুঙুনিয়াই থাকে দুপৰীয়া হক হক তঙনিয়াই থাকে, হে হ'ব দে মাতটো ভাঙি আহিছে। পেটোৱাটো নহয় আছিলে এতিয়া এই এতিয়া গৈছে বাইকখন লৈ। আৰু এটা আছে বাও, অঁ হ'ব।
অঁ হ'ব।